হয়।
অ', নমস্কাৰ বন্ধু।
হয়, নমস্কাৰ।
কি কৰি আছা তুমি?
অ', বৰ্তমান মই এখন। মানে এখন উপন্যাস পঢ়ি আছিলোঁ, মামণি ৰয়চম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ নামৰ।
হয়।
সেইখন মই পঢ়ি আছিলোঁ বৰ্তমান।
হয়। কেনে পালা কিতাপখন পঢ়ি যিখিনি পঢ়িলা এতিয়ালৈকে।
বৰ্তমানতো মই ত্ৰিশটা, ত্ৰিশ পেচ মান পঢ়িলোঁ ত্ৰিশ বিশছটা মান। বৰ্তমান ভালে লাগিছে আৰু কিতাপখান এখন নি পুঠি গ্ৰছখন তুমি পঢ়াৰ আগতে তেখেতৰে আন এখন কিতাপ আছে উপন্যাস আছে, আদালেখা দস্তাবেজ।
হয়।
সেইখন পঢ়িলেতো প্ৰয়োজন কাৰণ এইখান বুজি পাব লাগিলি সেইখান আগতে পঢ়িব লাগিবয়ে।
হয়। মানে তোমাৰ কিতাপ পঢ়াৰ অভ্যাস আছে আগৰে পৰা?
অহ, আজি দুইবছৰ মান আগৰ পৰাই আছে দিয়া দুইবছৰ মানেই হ'ল।
তোমাৰ আছেনে?
অহ', অহ' মোৰ তেনেকুৱাকে নাই, মই কিতাপবোৰ মানে বহুতে কৈ আছে কিতাপৰ পৰা নলেচ লবা লাগে বাট মই কিতাপ পঢ়ি ইমান এটা ভাল নাপাওঁ। কিন্তু এনেকুৱা নহয় যে কিতাপ নপঢ়োৱে, মই একদম কম সংখ্যক কিতাপ পঢ়োঁ। চোৱা তুমি কিতাপ পঢ়া যে তুমি তাৰ পৰা তোমাৰ কথাটো অনুভব হ'লে তুমি কিতাপ পঢ়া। কিতাপ পঢ়া আৰু মোবাইলৰ পৰা যদি মই সুধো যে নলেজ লোৱাৰ ডিফাৰেঞ্চটো কেনেকুৱা?
অহ'। বেছি অ মইতো বিশেষে বিশেষ ডিফাৰেঞ্চ নাজানো তুমি বেছিকে মোবাইলৰ পৰা নলেজ ল' নেকি।
হয় মই যিখিনি প্ৰয়োজন হয় যে মোবাইলৰ পৰাই এ মানে চাওঁ তাৰমানে।
হয়।
অহ'। মানে এনেকুৱা হয় যে মোবাইলৰ পৰা আমি কম সময়তে ল'ব পাৰো কিন্তু কিতাপৰ পৰা হ'লে কি হয় যে তাত বহুত মানে এটা কথাৰ লগতে তাৰ লগত বহুতখিনি ৰিলেটেড কথা থাকে, ফলত কেনেকুৱা হয় যে বহুত তাৰমানে কথা জানিব পাৰি সেই জানোঁ। কিন্তু কিছুমানৰ মানে অভ্যাসৰ লগত আহি পৰে বহুতখিনি কথা।
হয়।
তুমি মানে যে কিতাপৰ পৰা লোৱা নলেজতকৈ মোবাইলৰ পৰা লোৱা নলেজে বেছি। সহায়ক বা কিতাপৰ নলেজ মানে বেছি প্ৰ-প্ৰয়োজন। তুমি কোনটো কৱো?
মোবাইল অহ মইতো কিতাপকে মানে চাপ'ৰ্ট কৰিম কাৰণ কিতাপ ক'ৰ পৰা পোৱা নলেজ কিতাপৰ পৰা জ্ঞা-জ্ঞানটোৰ আমাৰ মানে গুচি নাযায় হঠাৎ মানে আমাৰ বিস্মৃতি হৈ নাযায় আমাৰ মানে মগজত থাকিয়ে যায় যি এতিয়া আমি জ্ঞান পাওঁ।
হয়।
অ, কাৰণ আমি কিতাপখন মন দি পঢ়ো একেবাৰে।
হয়।
তাৰোপৰি মোবাইলৰ পৰা আছে আৰু মোবাইলৰ পৰা আমি কিছুমান ভিডিঅ' পঠাবা পাৰি ন' তৎক্ষণাত চাব লাগিলে কিছুমান বিষয়ত তাৰ তেনে ক্ষেত্ৰত মোবাইলৰ সুবিধা আছে তুমিয়ে কোৱাচোন। কেনেকুৱা সুবিধা হব পাৰে মোবাইলৰ ক্ষেত্ৰত মবাইলৰ
মই মই আনো অ' দুটা কব পাৰিম যে মোবাইলৰ ক্ষেতৰ সুবিধটো কি হয় হৈছে তুমি কলাই যে অতি কম সময়তে চাব পাৰো বস্ত। লগতে মোবাইলৰ পৰা- চোৱা এটা সহজ কাৰণ মোবাইলত তাৰমানে আমি যিকোনো চাব বিচাৰো আমাক সেইটোৱে দেখাব। কিন্তু কিতাপত এনেকুৱা নহয় যে ধৰি লক মই উদাহৰণ দিলো। যে ঊনৈশ বাষষ্ঠি চনৰ চীনৰ যুদ্ধৰ কথা যদি আমি চাব যাওঁ, যদি মই মোবাইলত চাওঁ একেবাৰে তাৰমানে যুদ্ধ কিয় হৈছিল, যুদ্ধ কিমান চনত হৈছিল, কেইটা বজাত এই যুদ্ধ আৰম্ভণি হৈছিল। খেলা গোটেই খিনি পাব পাৰি, কিন্তু যোনখন অসমীয়া অসমৰ এখন বহুত গুৰুত্বপূৰ্ণ গ্ৰন্থ সেইখনৰ নাম হৈছে মাকাম, সেইখন কিতাপত সেই সময়ত কেনেকুৱা তাৰমানে চীনা আক্ৰমণৰ সময়ত কেনেকুৱা পৰিস্থিতি হৈছিল। তাৰমানে একদম মানে একদম এটা সাধাৰণ মানুহৰ তাৰমানে পাচপেকটিভ বস্তুটো দেখা যায় যে
অ' হয় লেখ ঠিকে কৈছা, লেখকে মানে মই মাকামখান মই পঢ়িছিলো আজি। ছয় মাহ মান আগত, মাকাম পঢ়ি মানে তুমি কি কয় মোবাইলত বেছি ডাটা পাবি যে এইটো চনত এনে হৈছিল। কিন্তু কিতাপখনত লেখকে কল্পনা কৰি কিনে বস্তু কিছু কল্পৰাৰ ৰহন সানি, যাতে তুমি পৰিৱেশটো ভালকে বুজি পোৱা সেই সময়ৰ পৰিস্থিতিটো
হয়।
ভাৰতৰ মানুহখিনিৰ পৰিস্থিতিটো, চীনৰ মানুহখিনিৰ পৰিস্থিতিও সেই সময়ৰ
হয়।
সেনেকুৱা ক্ষেত্ৰত মোৰ ভাল
মানে এইটো ক'ব বিচাৰিছো যে তুমি মাকাম খান পঢ়ি এইটো ক'ব পাৰিবা যে-' সেই চিনা আক্ৰমণৰ গ্ৰাউণ্ডত কি হৈছে, জনসাধাৰণৰ জীৱনত কি প্ৰভাব পৰিছিল- কিন্তু মই মোবাইলৰ পৰা যোনটো ডাটা ল'ম বা মোবাইলৰ পৰা যোনখন পঢ়িম বা যি জানিম সেইটোত মই ক'ব পাৰি যে, একদম ৰাজনীতিক পৰ্যায়ত তাৰমানে কেনেকুৱা পৰিৰ্তন হৈছে অৰ্থনৈতিক পৰ্যয় কেনেুৱা পৰিৱৰ্তন আছিল। মই কিন্তু ক'বা নোৱাৰিম যে জনসাধাৰণৰ কেনেকুৱাকে মানে আঘাত পৰিছিল, এনে খবৰ পাৰিম যে ইয়াত জনসাধাৰণৰ অৰ্থনৈতিক ক্ষতি হৈছিল সেইটো যায় যায় অৰ্থনীতি পৰিল বা জনসাধাৰণৰ মানে জুৰুলা হৈছিল সেইটো অৰ্থনীতি পৰিল যে ইয়াৰ ফলত আমাৰ সেই সময়ত অ' অসমৰ কেনেকুৱা পৰিস্থিতিতি হৈছিল তাত চৰকাৰৰ ভূমিকা কি মই ডাইৰেক্টলি কথাখিনি কলোয়ে ডাইৰেক্টলি অৰ্থনীতিত চব পাৰিম কিন্তু তুমি মাকাম কিতাপ খনৰ জৰিয়তে ক'ব পাৰিবা যে সেই তাৰ মানে জনসাধাৰণে কি কি সমস্যাটো একেবাৰে মানে ভুগিছিল একেবাৰে
হয়, হয়, হয় সেইখিনিয়ে ক'ব পাৰিম হয়, হয় একেবাৰে হয়।
হয় আৰু এইটো কথা মই জানো কিন্তু মই বৰ্তমানো কথা যে আমি বুৰঞ্জী মূলকে কথা হওঁক বা যিমান খিনি আগৰ কথা জানিবলৈ আমি চৰ্ চচাৰ পৰা গুৰুত্ব লাগে চৰ্চেছ বুলি ক'লে যেনে শিলালিপি, কীৰ্তি সিংহ বা মুদ্ৰা আমি যিমানে মোবাইলৰ পৰা সেইবোৰ ললেও আমি যদি কিতাপৰ জৰিয়তে সেইবোৰ লওঁ সেইবোৰ অতি সোনকালে মনত থাকে তাৰমানে।
হয় দিয়া সোনকালে মনত থাকে।
-দীঘলীয়া হয় মানে মনত থাকটো।
মনত থাকা দীঘলীয়া হয়।
উম।
তাৰমানে এই মানে কি হৈছে আজিকালি বেছিভাগেই হৈছে শৰ্ট ভিডিঅ' ইনষ্টাগ্ৰাম, ইউটিউবত।
হয়।
কমি আহিছে চৰ্ট ভিডিঅ' চোৱাৰ পিছত আমি ইউটিউবত, আনকি বা কি হয় মানে লং ভিডিঅ চাব নোৱাৰো। আমাৰ কাাটতে থাকে কিন্তু কিতাপ এখন পঢ়াৰ লগে লগে আমাৰ ধৈৰ্য আহে। মনত এটা মানে সুস্থিৰ সুস্থিৰ মন এটা সৃষ্টি হয় আমাৰ মনত মানসিকতাত।
আৰু লগতে তুমি চোৱা এইটো কথা তুমি নিজে অনুভৱ কৰা নাই যে কিতাপখন পঢ়ি পঢ়ি থাকা ৰাতি ভাত খোৱাৰ পিছত অলপ জিৰণিৰ পিছত যদি কিতাপখন হাতত লোৱা অলপ পঢা তাৰে কুমটিটো মানে বঢ়িয়া হয় তাৰ মানে
হয় টোপনটো ভাল হয়।
হয় কিন্তু ইয়াৰ কথা মোৰটো নহয় কাৰণ, মই ৰাতি বাগাৰ দিয়াৰ আগত মোবাইল চাও ত মই এনেকুৱা যে মই পোন্ধৰ বিশ মিনি তাৰ মান তোকুনিণে সময় লাগেই তাৰমানে মোক
সেইটো তোমাৰ অভ্যাসৰ লগত হৈছে কিন্তু মই শুনা মতে সদায় আমি ৰাতি শোৱাৰ লগত এঘণ্টাৰ আগৰ মোবাইলটো আনিবই নালাগে এঘণ্টা আগৰ পৰা।
কিন্তু আমাৰ প্ৰত্েকৰে অভ্যস যে, আমি বাগ দিয়াৰ টোপনি নাহাকলে আমি মোবাইলটো চাই থকো। যাৰ কাৰণে আমাৰ যিটো যিটো মানে ধৰি লও এঘাৰ দহটা টোপনি মাৰিছা চাৰে দহটা মানত টোপনি হব লাগিছিল। কিন্তু মোবাইল চওঁতে চাওঁতে আমাৰ বাৰটা বাজি যায়।
একেবাৰে মৰে মৰে মতো হয়
হৈ আছে তাৰ কাৰণে আমাৰ মগজুত আমাৰ স্মৃতিত আঘাত পঢৰে কিন্তু কিতাপ খন পঢ়াৰ লগে লগে তুমি তুমি, তিনি মিনিট বা পাঁচ মিনিট পে ধুনীয়াপৰি আহিছে নিজে নিজে তুমি অভ্যাস কৰি চাব পাৰা।
আৰু লগতে এটা কথা তুমি লক্ষ্য কৰিছ নে? যে কিছু বৰ্তমান আগৰ যেনেকৈ আম আমাৰ আগৰ জেনেৰে্ছনে বা আমাৰ ওপৰৰ যোনটো জেনেৰেশ্যনে মোবাইলত যে কি যিসখ্য্কেে পঢ়াৰ লগত বহুত বেছি চিৰিয়াছ তেওঁলোকে যিমান মোবাইল পেও কিতাপ কেতিয়াও এৰা নাই কিন্তু, আমাৰ যোনো জেনেৰেছন আছে কোনটো সেইটো এডপচন একদম কম যে, মই এনেকুৱা ক নহয় একদমে মানে কোনেও মানে কিতাপ নপঢ়ে এইটো কোৱা নাই যে বৰ্তমান দেখিল দছটাৰ ছয় চাৰিটা বা পাঁচ চাৰিটা মানে এম বাকটা পৰে বাকী ছয়টা পাঁচটাই অকল মোবাইলৰ লগতে স'চিয়েল মিডিয়াৰ লগতে ৰিলেটেড। এইটো এটা ডাঙৰ সমসা ইচ্ছা নহয় কিতাপৰ ক্ষেত্ৰত যে মানসিক ভাৱেওটো এটা বেয়াই নপৰে
একেবাৰে পঢৰে মানে মানুহজন কি হয় ধৰি্যো নোহ আমি অলপমান মানে জিৰণি সময় পালে আমি কিতাপ ৰ সলনি মোবাইলটো লওঁ।
মোবাইলটো চাব যাওঁ মোবাইলটো যাই কিনে ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকো ভিডিঅ' বিলাক এই অহা ভিডিঅ' আহি কিন্তু, কিতাপ খনৰ পৰা তুমি জ্ঞান পোৱাৰ লগতে লেখকজনৰ অভিজ্ঞতা জড়িত থাকে
বহুত মানে জ্ঞান বৃদ্ধি হয় তোমাৰ তুমি প্ৰথমতে অনুভৱ নকৰিবা কিন্তুতিয়াুমি এটািবা প্ৰবলেমত পৰিবা কোনোবা এজন মানুহক বুজাব চেষ্টা চষ্টা কৰিবা তেতিয়া কিতাপৰ নলেজ মানে কিতাপৰ জ্ঞানে বহুত সহায় কৰে।
হয় ত লগতেটো ত নিশ বৰ্তমান আম এটা সমস্যা দেই দেখিছা তুমি যে সৰু সৰু বাচ্ছাবিলাক মোবাইলটো দিয়াৰ ফলত তেওঁলোকে মনে মনে থাকে ভাবি চোৱাচোন তেওঁলোকৰ ব্ৰেইন কেনেকুৱাকে কেমিকেল তাৰমানে ৰিয়েকশচন হৈছে কি যে এটা সামান্য মোবাইলে তেওঁলোকক সীমিত কৰি আছে তুমি এইটো শুনিছা নে? বহুত ডাক্তৰে এইটো কথা কৈছে যে এই সৰু সৰু ছো অ', ছোৱালী ছাত্ৰগিলাক বা ছোৱালীবিলাক মোবাইল ছাত্ৰ ছাত্ৰীবিলাক মোবাইল দিয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে বিকাশে নহ'ল।
হয় হয়।
প্ৰজন্মৰ মানে যোনটো পাৰ হৈ যোৱা প্ৰজন্ম আগৰ আমাৰ আগৰ প্ৰজন্ম তই কেনেকুৱা নলেজ আছিল বা তেওঁলোকৰ ভাবা চিন্তাটো কেনেকুৱা হৈছে আৰু বৰ্তুমানৰ ভাবা চিন্তাটো কেনেকুৱা। মাৰ পিছত যেজ চনে সব চিন্তা কেনেকুৱা
হৈ দিয়া, ঠিকে কৈছা।
তে, মানে এনেকুৱা নহয় যে। মোবাইলটো ব্যৱহাৰ কৰিব কৰাতো বজা কিন্তু কিন্তু কিতাপ অভ্যাসতটো বহুত প্ৰয়োজন।
কিতাপ পঢ়াটো হয় দিয়া।
আৰু এইটো কথা তুমি মানা নে যে মানে অত্যাধিক কিতাপ পঢ়াৰ পিছত এজন মানুহৰ শান্তিৰ ক্ষেত্ৰতো কিছু আঘাত জন্মে। মানে অত্যাধিক এই এইটো এইটো ন মই বুজাব বিচাৰিছো যে অত্যাধিক দৰ্শন অত্যাধিক আত্ম জীৱনৰ কথা সেই জড়িত কিতাপ পঢ়াৰ ফলত মানুহকে শান্তিও নোহোৱা হ'ব পাৰে, ভাবানে?
যদিহে তেখেতে সঁচাকে বহুত কিতাপ পঢ়িছে মোৰমতেদি তেখেতৰ মানসিক শান্তি ভংগোৱা কেতিয়াও নহয়।
কাৰণ তেওঁ বিশেষজনৰ বহুত বহুত অভিজ্ঞতা হ'ব আৰু সেই অভিজ্ঞতাৰ পৰাহে তেওঁ ভাবিব, কাৰণ কিতাপখন পঢ়াৰ লগে লগে তোমাৰ ভবা ই মানে যিটো সৃ-সৃজনশীলতা সেইটো বহুত বাঢ়ি যায় চিন্তাৰ ক্ষমতাটো অত্যাধিক কিতাপ পঢ়া টো বেয়া মই একদম কিতয়া যদিক কেতিয়া পঢ়ি থাকিব নালাগে সেইটোও হয়ি
উম।
কিন্তু তুমি যিমানে কিতাপ পঢ়িবা সিমানে অভিজ্ঞ পাবা, সিমানে তোমাৰ চিন্তাৰ শক্তিটো বিকাশ হ'ব। কিন্তু মোবাইল চালে সেইটো বিশেষকে নহয় মোবাইল চালে তোমাৰ কমিয়ে যাই থাকে লাহে লাহে।
একেবাৰে, আৰু লগতে এইটো কথা ক'ব পাৰো যে তুমি ইয়াক বঢ়িয়া কথাটো বঢ়িয়াকৈ গ'ল ব ত মই কথা এটা ক'ম যে মই তোমাৰ ইাত উপন্যাসাা আত্মজীৱনী বা বুৰঞ্জীমূলক বা পৰ্যটনমূলক সেনেকুৱা ধৰণ কোৱা নাই মই ইয়াত কৈছো যে দৰ্শন মই এটা এটা এখন চিনেমা চাইছিলো এই চিনেমাখনত তাৰমানানে যোনজন কেৰেক্টাৰ আছে তেওঁ তাৰমানে একদম সৰু যেতিয়াৰ পৰা তেওঁ মাতৃব জনা মানে বাত্‌চা একদম তেতিয়া পৰা তেওঁ কিতাবৰ লগত ৰিলেতেদ। তোৰ জীৱনটো এনেকুৱা হৈ যায় একদম ম মেচিন আন হৈ যায় যে কি হৈ থাকে অনবৰত তাৰমানে কিতাপৰ লগতে থাকে। তেওঁ কিতাপ এনেকুৱা নহয় তেওঁ এভ্ৰিথিং কিতাপ পঢ়ে লগতে তেওঁ দৰ্শন আত্মজীৱনৰ মানে নিজৰ আত্মৰ ক কথা ভাবে কেনেকুৱা খেলাখান মানে কথা বেছি গুৰুত্ব দিয়ে মানুহে শান্তিতো নোহোৱা হৈ যায় মই ই কথাটো সুধিছই নোটো মই ইয়াক কোৱা নাই যে এইটোৱে হয় বুলি।
হ'ব পাৰে দিয়া মোক মই শুনা নাই এইবিলাক আগতে সেইকাৰণে মই মানে সা কৰো স আৰু তাৰোপৰি মানে সকলো বস্তুৰে অত্যাধিকটো বেয়া সেইয়ে কথা। কিন্তু এটা কথা যদিহে তুমি কিতাপ যদি অভ্যাসতাৰ বাবে সদায় মানে পঢ়ি থাক কিন্তু তুমি মোবাইল চোৱাৰ ফলত তোমাৰ যিটো অ' ক্ষতি হ'ব সেইটো কিতাব পৰা নহয়, যদি নিয় ধুনীয়া মানে মিলাই কিনে পঢ়া, অত্যাধিক পঢ়িবা কোৱা নাই এই মিলাই কিনে পঢ়া। দুপৰীয়া ভাত খোৱাৰ পিছত। ধন্যবাদ-ধন্যবাদ।
অহ, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
ধন্যবাদ।